হেল্ল'।
অ', কি কৰিছা, শুনা পাইছানে মোৰ আৱাজটো।
পাইছো।
অ'।
পাইছো, তুমি কি কৰি আছা, কি খবৰ?
অ', ভাল হয় খবৰ। তোমাৰনো কি খবৰ?
মোৰো ভালে ৰ'বা, মইও এনে কিবা-কিবি চাই আছো মোবাইলত।
অ', অ', এইয়া, মইয়ো এনে বহি আছিলো খবৰ পাতি বাৰু ভালে। পিছে ভাত-চাত খালা নে নাই?
ভাত-চাত খালো, তুমি কিহে দি খালা?
মইও এ হেৰি কি বুলি কয়, মাছৰ আঞ্জা খালো ৰ'বা।
মইয়ো মাংসৰ আঞ্জা খালো।
মাংসৰ, আহ কি মাংস খালা পিছে?
ছাগলী মাংস। তুমি ছাগলী মাংস খোৱা নে?
নাই, নাই মই ছাগলী মাংস নাখাওঁ। মই জাষ্ট হেৰি ব্ৰইলা খাওঁ আৰু মাছ খাওঁ।
অকল।
অ'।
বেলেগ খা নোখোৱা নেকি, বেলেগ ভেজিটেৰিয়ান।
অ', ভেজিটেৰিয়ান মানে, এইবিলাক শাক-পাচলি খোৱা যায়, তাৰপিছত আৰু বাকী ইমান এনেকা খোৱা নাযায় আৰু, তুমি পিছে শাক-পাচলি খোৱা নে নোখোৱা, শাক-পাচলি কিন্তু খাব লাগে।
বা শাক-চাক খোৱা মানে, মই শাক দুটাই শাক খাওঁ। এটা হ'ল পালেং শাক, আৰু এটা হ'ল হেৰি ঢেকীয়া শাক। এই দুটা বেছি ভাল পাওঁ।
অ', এই সেইবিলাক শাক খাব লাগে, শাক-চাক খালে ভাল ভিটামিন পায় জাষ্ট।
তুমি কি, কি খাই ভাল পোৱা শাকৰ ভিতৰত?
শাকৰ ভিতৰতটো মোৰ এই লাই শাক খাই ভাল লাগে, পালেং শাক খাও আৰু, তাৰপিছত এই তুমি যিটো ক'লা ঢেঁকীয়া, অ'। অ'।
আৰু।
আৰু এই কি বুলি কয় এইটো, অ', লাওৰ আগ নে কি কয়, লাও নে কোমোৰা নে কিহৰ বা আগ। যে খাই, সেইবিলাক আৰু এনেকুৱা শাক আছে আৰু বহুত কিবা, কিবি। সেইবিলাক খাই কেনে ভালে লাগে।
এ ৰঙালাওৰ ফুল খাই পাইছা নে নাই, ফুলেৰে যে ফুটা পকৰী বনাই।
অ', অ', অ', খাইছো, খাইছো এই আমাৰ ওচৰৰ এটা জেঠিয়ে বনাই এনে খুৱাইছে। আমাৰ ঘৰত বনাই কেনে খোৱা নাই। অ', খাই কেনে ভাল লাগে চোন, পুৰা পকৰী নিচিনাই লাগে। খাই কেনে টেষ্টি লাগে।
আৰু ঘৰত হেৰি কৰা, ঘৰত খেতি কৰা নে? এনে, ফুল-চুল ৰুই বা কিবা-কিবি।
এইবিলাক খেতি কৰো ঘৰত, খেতি কৰি কেনে মই ফুলৰ খেতি মানে ৰুইছ ছিলো আমাৰ ঘৰতে। অ' মানে কি বুলি কয় এইটো লিলি নে কি কয় আৰু অ' কি বুলি কয়টো এটা যে মানি প্লান যে আছে যে ফুল থকা যে সৰু মানি প্লানট বুলি নকয় সেইটো নামটো বা কি আছিলে জানো পাহৰি গলো নহয়।
সেইবোৰ আছিল।
অ এই সেইবিলাক কাঠ ঠাণ্ডা ফুল চুল আছে সেইবিলাকৰ। আৰু ঘৰতে এনে সৰু সুৰা খেতি কৰে। য'ত পান, তাৰপিছত উৰহি, আৰু লগতে আৰু অ অমিতা গছ এনেকা কিবা কিবি আছে আৰু তোমালোকৰনো ঘৰত কি কি আছে
আমাৰ ঘৰত আমাৰ ঘৰত আহ ফুল ফুল গেন্দা ফুল যে বহুত এটা ধুনীয়া বা গান কৰি থোৱা আছে আৰু তাত তে আৰু বেলেগ বেলেগ ফুল বোৰ ৰু সৰু সৰু যে, ধুনীয়া ৰ'দৰ পোহৰত পুৰা জিলিক কি থাকে আৰু ভাত কেৰেলাৰ খেতি আছে, বেঙে না আছে, ভেন্দি আছে, আৰু লগতে ছাগলীও আছে কেইটামান।
অ ঠিকে আছে বাৰু এনেকুৱা অ অৱশ্যে ঘৰত খেত তি চেতি কৰি থাকিব লাগে যিমান পাৰে তেতিয়া ঘৰৰ বস্তু বেছি খোৱা ভাল ন' বাহিৰা কিনাতকে।
হয় হয় তুমি ঘৰত এনে যি হেৰি আছে নে, তুমি তুমি কি জীৱ-জন্তু বেছি ভাল পোৱা ঘৰত?
অহ ঘৰচীয়া হয় মোৰ মানে ঘৰতে পূহা খহাপহু আছে আৰু আমাৰ মে আমাৰ আচলতে তিনটা বস্তু আছে আ মেকুুৰী আছে আৰু শহাপহু আছে আৰু মুৰ্গীও আছে। কিন্তু মই চবতকে বেছি কো হেৰি মোৰ কি কয় এইতো শহা পহুটোক ভাল পাওঁ।
সেইকাৰণে মুৰ্গীৰ আৱাজ ওলাই আছে।
অ এই মুৰ্গী বিলাকৰ এতিয়া সোমোৱা সময় হৈছে নহয় ঘৰত। ত' সিহঁতে আৰু পুৰা চাউল দি আছে। ত' সেনেকুৱাই আৰু জীৱ-জন্তু বিলাক আৰু ভাল লাগে অ।
অ' মোৰো ভাল লাগে মোৰ ছাগলী ভাল লাগে, কুকুৰ ভাল লাগে, আগত তে আছিল আমাৰ এতিয়া বাৰু নাই কিন্তু আমাৰ ঘৰত দুটা এতিয়া কুকুৰ আছে এটা কলা আৰু এটা বগা।
অ অ অৱশ্যে জীৱ-জন্তু ৰাখব লাগে মৰমো কৰব লাগে ন ভাল লাগে এনো ক খেলি থাকে ভাল লাগে চাই কেনে।
অ চাই ভাল লাগে লগত টাইম পাছো হয় আমাৰ।
পাচো হয় সেইটোৱে পিছে ছাগলী কেইট টা কিমান ডাঙৰ হ'ল তোমালোকৰ?
আমাৰকেইটা সৰু সৰু এদ কলা, বগা, ৰঙা চব আছে। অলপ ডাঙৰ হৈছে।
অ বিক্ৰী পাতি কৰা নেকি ছাগলী?
আমাৰ বিকেৰী কৰে কিন্তু এতিয়া বৰ্তমান কৰা নাই।
অহ ঠিকে আছে অ অ ঠিকে আছে দিয়া। বি
বিক্ৰী কৰিব ইচ্ছাই নাযায় মৰমৰ
অ ইবাৰ মন লাগে এইবিলাক। বিক্ৰী কৰিব ইচ্ছা নাজাইটো আৰু ঘৰত হদাই দেখাৰ পিছত মৰম এটা আহি যায়।
আৰু এনেও এনিমেলক আজিকালি দেখা নাই আজিকালি ইমান এনিমেল বিলাকৰ যেনেকুৱা ৰাস্তা, তাই কুকুৰত যিমান থাকে সেইবিলাক দেখোনকে কেনেকুৱা অত্যাচাৰ কৰে।
অ আৰু ৰাস্তাই দি গৰু এটা যাব নিদিয়ে তাতে গ'লে, সিহঁতৰ দোকানৰ পৰা বস্তু খাব বুলি কেনেকে খেদে। আৰু যে ৰাস্তা ঘাটে যে এক্সিডেন্ট বোৰ হৈ আছে,
অ এক্সিডেণ্ট কৰে ত এইবিলাক কৰা বন্ধ কৰিব লাগে মানুহে।
কিছুমানেটো চুৰ কৰে উঠাই লৈ যায় যে।
অ আৰু এই ক মাজতে যে তুমি বা শুনিছা নে নাই মাজতে কিবা হৰি এনেকুৱা নিউজ আহিছিলে যে ক কোৰ বিলাক যে এনেকুৱা লৈ যায় কেনে কিবা ইনজেকচন দি কেনে যে মাৰাৰ বুদ্ধি লৈ আছিলে যে
আহ পাইছিলো।
অ কেনেকুৱা কৰে দেখাবিচোন এনে,
তাৰে কাৰণেতো আজিকালি মানে এতিয়া। চবে, মৰম কৰিলেহে বস্তুবোৰ তেতিয়া ভালকে থাকিব এতিয়া মানুহে ভোকে বুলি কেনে। খেদে বা কিবা বস্তু অনিষ্ট কৰিব বুলি।
কামুৰিব বুলি কে মানে সেনেকুৱা দগবিলাক অৱশ্যে কিছুমান কামোৰে দিয়াচোন হ'লেও মানে গোটেই প্ৰতেক এটা কুকুৰতো সেনেকুৱা নহয় ন ত অলপমান,
এইকেইটা মানুহৰে হয়। মানুহে মানে সেই খং উঠাই কেনে।
উম হয় হয়। সেইটোয়েতো কি ক'বা আৰু এনিমেল বিলাক অলপমান, ভালদৰে মৰমত ৰাখিব লাগে মানুহবিলাকে আৰু সেইবিলাকতে অত্যাচাৰ কৰে সেইবিলাক কৰা বন্ধ কৰিব লাগে।
হয় দিয়া।
উম
মইতো পাৰিলে মই গোটেই গৰু ছাগলী। মৰ্গী কুকুৰ, চব পুহিব ইচ্ছা মানে এটা নিজৰ,
ঘৰতে ৰাখব ইচ্ছা যায় ন অৱশ্যে ইমান। মোবাইলৰ মোবাইলৰ মানে বস্তু বিলাক। মানে দেখা পোৱা যায় ন তাতে ইমান মৰম লাগে ন। আৰু তাৰ ওপৰত এইবিলাক বেয়া বেয়া নিউজ বিলাক পালে আৰু মনতটোও বেয়া লাগে।
অ ৰে আৰু আৰু এটা কুকুৰ এটা ৰাস্তা ঘাটে টো থাকিবই নহয় সিহঁতৰ ঘৰ নাই কাৰণে কিন্তু আকৌ, কিছুমানে আকৌ যে মৰি গলেও ৰাস্তাৰ পৰা উঠাই নিয়াও মানুহ নাথাকে। মানে এনে দেখিলেতো হে কৰেই।
আৰু কিছুমানে দেখা নাই। কিমান ষ্ট্ৰেট ডগ বিলাক এতে এই যে কেতিয়াবা খাব পাল কেতিয়াবা খাব নাপা, পালতো সেইটো চাইও বেয়া লাগে এতিয়া চবে যদি অলপ অলপ কে দিব পাৰো তেতিয়া বাৰু কথা নাই সিহঁতৰ থকা ঘৰো নাই ন।
অঁ আৰু সিহঁতক মৰম কৰিলেহে আমাৰ সিহঁতেও মৰম কৰিব, মানুহবোৰে বুজিয়ে নাপায়।
মই এনেকুৱা ভাবো যে ইয়াতে কিবা এনেকুৱা ইনষ্টিটিউট এটা খুলি কেনে যত মানে অকল এনিমেল বিলাক ৰাখে যোনটো বাহিৰত ষ্টেটক ডগ বিলাক থাকে। যাৰ মানে ঘৰ মানে ৰাখা কাৰণে হয় হেৰি নাই আৰু সিহঁতক মানে এনেকুৱা খোৱা চোৱা দিয়ে তেতিয়াহলে ভাল হয় ন সিহঁতৰ কাৰণেও
অ' মইতো পাৰিলে এনেকুৱা এটা এন জি অ'ত জইন কৰিব বিচাৰিম। এনেকুৱা
অঁ।
এনিমেল ৰেচকিউ এনে এন জি অ' বোৰ থাকে ন। সেইবোৰত যদি পাৰো সোমাব কাৰণে মোৰ বহুত ডাঙৰ সপোন পুৰা হ'ব।
ঠিক কৈছা এইবিলাক বস্তু কৰিব পালে অলপমান পুণ্যও হ'ব ন সেইবিলাক কৰিব লাগে।
আৰু এটা কথা এইবোৰ কাম কৰি বেছি ভালো লাগে।
অঁ মনতো শান্তি পায় এনিমেলচৰ লগত। উম পিছে তোমাৰ ফেভৰেট এনিমেল কি হয়?
মোৰ, মোৰ গৰু। গৰু ভাল লাগে ছাগলী, কুকুৰ এই তিনিটা।
অঁ, আৰু মেকুৰী ভাল নালাগে?
মেকুৰীও ভাল পাওঁ মেকুৰীটো কিন্তু কুকুৰ দেখিলে বেছি মৰম লাগে।
অঁ এই মেকুৰী বিলাক অলপমান চয়তান থাকে ন। তাৰপাছত আৰু দুষ্ট কৰি থাকে, আমাৰ তাতেও আছে মেকুৰী।
হয়, কিন্তু আকৌ সিহঁতক চাই চাইও বহুত মৰম লা গে কোলাত উঠাই লৈ থাকো ঘৰত।
অঁ এই ভাল লাগে পোৱালী বিলাকো ইমান মৰম লগা আমাৰ এই মুৰ্গী পোৱালি দিছিলে নহয়। ইমান মৰম লগা পোৱালী বিলাক মানে চব বিলাক জন্তুৰ অঁ, ইমান সৰু সৰু ইমান মৰম লাগে চাই কেনে। চাই কেনে মানে কিবা এটা শান্তি লাগে।
সৰু, ‌ মোৰ আমাৰ আগতে আছিল আমাৰ হাঁহ পুহিছিল আগতে হাঁহবোৰ ইমান সৰু সৰু তাকো আৰু ৰং বোৰ আছিল য়েল্লো য়েল্লো কালাৰ হালধীয়া কালাৰৰ আৰু পুৰা একজাক একজাক পুহিছিল।
কি জাতৰ হাঁহ হয় বা নাম থাকে নহয় কিছুমান জাতৰ?
নৰ্মেল পাতি হাঁহ আছিল নেকি।
অঁহহ।
পাতি হাঁহ, চিন হাঁহ এইবোৰ প্ৰজাতি থাকে।
উম ভাল লাগে বাৰু। ঠিকে আছে।
কিন্তু মৰিও যায়, বহুত পুহিলে মৰি যায়। কিন্তু কমকে পুহিলে থাকে।
এই যে বেমাৰ চেমাৰ যে আহে এটা চিজনত ত' সেই বেমাৰ হলে বহুত মানে এনেকুৱা মৰি যায় হাঁহে হওক বা মুৰ্গীয়ে হওক বেছিকে সেইবিলাক মৰি যায়।
আৰু যে কাউৰীও কাউৰীবোৰো যে উৰাই লৈ গুচি যায়।
অ সেইটোয়ে আৰু এই কিছুমান কুকুৰ বিলাককো যা তা বস্তু খাই কাৰনে সিহঁত। তৰো মানে এবাৰ যদি বেছি বিস্কুট দি থাকিলেও বেয়া। এনেকুৱা বেয়া পেলো হয় নেকি সেনেকুৱা হলে আৰু। তিহঁতক বাচাব দিগদাৰ হৈ যায় পিছত বেমাৰ এবাৰ হলে।
অ এইবোৰ আচলতে চাই কেনে দিয়া নাযায় ন।
উম মানে মেইন কথা সিহতক যদ হেই কিবা দিয়ে আৰু এবাৰ বেমাৰ হলে আৰু বাচাব অলপ কষ্ট হৈ। যায় আৰু সিয়ে।
ত' বেমাৰ নোহোৱাকে ৰাখাতো বেছি ভাল উম।
হয় মোৰতো গোতে দেখিলে কাৰনে। নিজৰ সিহঁতক যেতিয়া গাত মাৰে কোনোবাই কিবা মোৰ গাত মাৰা যেনে পাও।
অ এনেকুৱা দেখিয়ে ভাল নালাগে ন আৰু যোন মানুহে মাৰে এনেকা নিৰ্দয় হব লাগ। ব।
কেনেকুৱা কৰে কিছুমান মানুহ অলপো অন্তৰত একো নাথাকে নহয়। সেইবিলাক হেনেকুৱাই উম।
সিহঁতে আকৌ বুজিয়ে নাপায়
সিহঁতৰ এনিমেলৰ প্ৰতি বা জন্তুৰ প্ৰতি মৰম দয়া নাই।
ময়ো পুহিব বিচাৰো গোটেই। যিমান জন্তু আছে আৰু ঘোঁৰাবৰো ভাল লাগে ন।
অ অ ঘোঁৰা ভাল লাগেতো আৰু ঘোঁৰাত উঠি পাইছা। অ চাই কেনে ভাল লাগে।